হেল্ল'
হেল্ল'
কি কৰি আছ?
এ আছোঁ।
বাকী খবৰ খাতি ভাল?
উ উ, ভাল। তই কি কৰি আছ?
এয়া মই আছোঁ এ, কিনো কৰিবি আৰু যেন তেন।
অ অ।
বাক কি ভাত পানী খোৱা হ'ল?
হা হা?
ভাত পানী খোৱা হ'ল?
হ'ল হ'ল। তই খালি নাই?
খালো খালো। কিহে খালি?
মই দালি, তা পা ভাঁজি আছিলে আও।
উম কিহৰ‌ ভাঁজি?
ভাঁজি মানে ৰঙালাও, মতৰ মাহ, তাৰপা আলু গুটি মচুৰমাহ এনেকে দি পেলাই ভাঁজি এখন বনালে।
অ অ, ঠিকে আছে বাৰু। মই তোৰ আজি কমান ওলাই গৈছিলো।
অ', কোনফালে গৈছিলি বা?
এ বেলেগত নহয়, তোৰ ওচৰতে ওলাই গৈছো, তাৰ পৰা আকৌ তাত বহুত ধুনীয়া ধুনীয়া ঢেকীয়া শাক পালো।
অ'।
চাকে ভাঁজিছিলো মানে বহুত ধুনীয়া হ'ল মানে খাবলে।
অ অ।
বাকী আমাৰ বিলাক সেউজীয়া শাক পাচলি এইবিলাক খাই থাকিলে ভালেই আৰু ন?
ভালেই বাৰু। স্বাস্থ্যটোও ভালে থাকে।
উম।
আৰু কীটনাশক দ্ৰব্য বা তেনেকুৱা ধৰণৰ মানে কিবা ৰাসায়নিক সাৰ এইবিলাক ব্যৱহাৰ কৰা নহয় যে।
উম উম। সেইটোৱে আও।
বাকী, ক'বাত যোৱা মেলা প্লেনিং?
যোৱা মেলা প্লেনিংটো এতিয়া নাই বাৰু।
উম।
বাকী এইবাৰ বিহু কেনেকুৱা গ'ল?
বিহু এ'বাৰ ভালেই গ'ল বাৰু!
অঁ। ফাংচন চাংচন কিবা চোৱা হ'ল নে।
অ ফাংচন চাংচন চালো বাৰু। উম হম চাহ খালা
বাকী আমাৰ এইফালে কেতিয়া অহা হ'ব
যাম আৰু সেইফালে এনেই সময় পালে সময়টো মিলাই লওঁ সময় জোনদিনাখন মিলে আৰু উম
উম হম বাকী ঘৰত সকলোৱে ভালনে
উম ভাল ভাল তহঁতৰ
আছো আৰু যেন তেন কিনো কবি
অ অ বাকী ঘৰ বনাই হৈছেনে নাই
উম কমপ্লিট হৈছে আৰু
অ কালাৰ মাৰিলি
আৰু দহ পোন্ধৰ দিন মান লাগিব মানে ভালকে
অ কালাৰ চালাৰ মাৰি আছ নেকি?
উম হুম কালাৰ মাৰি থকা হৈছে।
অঁ অঁ।
বাকী বিহুত এবাৰ ক'ত ক'ত ফুৰিব গলি? মামা মামী ঘৰ কৰ'বাত
মই মামাৰ ঘৰত গ'লোঁ তাৰপা মাহীৰ ঘৰত গ'লোঁ তাৰপা আৰু নাই আৰু
কিবা গিফ্ট পোৱা গ'ল নে
গ'ল বাৰু
উম
অ আৰু বা ঘৰত গৈছিলো দেই। এই মাহীহঁতৰ ওচৰ বা এজনী আছিলে তাত গ'লোঁ।
উম উম। বাকী সময় সুবিধা মিলালে আহিবি আমাৰ ফালে
অ অ তই ক'ত ক'ত গলি ফুৰিবলৈ
মই সেই মামা ঘৰ গলো মাহী ঘৰ গলো আৰু বিশেষকে আমাৰ মামাৰ ঘৰত দূৰত যে।
বাকী এনেই ফুৰিবলে আকৌ কেতিয়া যাবি লগ হৈ পেলাই
তাকে যাব লাগিব প্লেনিংটো সোনকালে কৰি দে আৰু আৰু লগৰ কেইটাকো মিলাই লৈ।
যাব পাৰিলে ভাল আছিল বাৰু।
বাকী বৰ্তমান তই কি কৰি আছ?
বৰ্তমান মই এতিয়া গৰু গুৰি লৈ আহিছিলো, তাকে গৰু লৈ পেলাই এনেই মেঠাইতে বহি আছো হাৱা মাৰি আছে গছ এজোপা তলতে।
উম উম।
তই কি কৰি আছ?
এয়া মইয়ো তোৰ এই শাক এটা বুটলি আছে, এইটো কি বুলি কয়, নামটো পাহৰিছো ৰবা দেই, তোৰ উম ভেদাইলতা শাক।
অ' অ' ভালে কৰিছ দে অ' খাব লাগে ভেদাইলতাটো।
বাকী কাজিৰঙা যাব মন এটা আছিলে অ'।
অ' কাজিৰঙা ভালেই আছিলে বাৰু, উলিয়াব লাগিব খালি প্লেনটো।
তাকে এটা গ্ৰুপ এটা হৈ আমি গ'লে অকনমান টকা পইচাৰো অসুবিধা নহয়।
উম।
গাড়ী এখন ধুনীয়াকে পাতি লৈ। আমি দহ পোন্ধৰ জন মান গুচি যাওঁ নহলে। অতি সোনকালে মানে, আৰু বিশেষ এতিয়া বাৰিষা চিজনো আহি হি গ'ল
উম।
বাৰিষা মানে তোৰ মাটি ৰোৱা আগতে ওলাব লাগিব আৰু।
উম উম তহত এতিয়া ৰুবলৈ লৈছেনে কৰে অ'
উম আমাৰো খেতি কৰে।
অ' অ'।
বাকী কঠিয়া পৰা হ'ল?
হ'ল হ'ল অ'।
উম ভালো লাগে, অ' বিশেষ তেও বোকা পানী গছকি অকমান বেয়াও লাগে মনটোত।
অ' অ'।
কিন্তু অসমীয়া যে আমি কৰিয়ে খাব লাগিব ন।
উম উম। সেইটোতো হয় বাৰু।
কৰ্মই আমাৰ ধৰ্ম।
তহতৰ কঠীয়া চঠীয়া পাৰিলে?
উম পাৰি হ'ল বাৰু।
অ' কি কি পাৰি পাৰিলে বাৰু তহঁতৰ?
অ বাৰু বিশেষকে নাজানো তথাপিও বৰা পা তাৰপিছত খালি তাৰপিছত জহা জহা ধানটো বাওঁ বিশেষ বিশেষকে মই চিনী পাওঁ জহা পাৰিছে
মানে তেনেকে পাৰিছে আৰু আৰু দুবিধ মান পাৰিছে বাৰু।
উম, উম,
সেইকেইবিধ নাম নাজানো তহঁতৰ কি-কি পৰা হ'ল।
আমাৰ সেই বৰা চকুৱা তাৰপৰা বাহাদুৰ আইজোং তাৰপা আকৌ এইবাৰ নতুনকে খুৰা এজনৰ বা বাচমতি আনিছিলে সেইটো পাৰি থৈছো।
অ, বাচমতিত এতিয়া কা এতিয়া কাম এটা কৰিবি না? বাচমতিটো চাগে সৰকে সিজিছে অকমান? বাচমতি যোনটো কঠীয়া হয় ন,
উম,
সিহেতু চাগে চৰকেই পাৰিছে।
সৰহকে নহয় মাটিও কম যে।
তথাপিও যদি বা বহে বাঢ়ে মানে। কঠীয়া তো যদি বাঢ়ি যায় তহঁতৰ ৰুই, পেলাই।
উম,
তেতিয়াহ'লে মোক এবাৰ খবৰ দিবিচোন মই যেনেকে পকাৰে হলেও আনিমগে মানে। মানে সেই ধানবিধ আমাৰ ইয়াত নাপ পায়।
অ',
তাকে সেই ধানবিধ মানে ভালো সেইত
উম উম খালি ৰিয়েল বাছ মতিটোগতে নহয় অকমান ধানটো অকমান সৰু সৰু
উম
উম
বাকী তহঁতৰ চাহ বাগিছাখন কি হ'ল তহঁতৰ চাহ বাগিছাখন কি হল মানে সৰুকে যে তহঁত ঘত এখন আছিলে
আছে আছে এতিয়াও
উম বাকী এতিয়া তইতো তাৰ পাই নিছ চাগে চাহ খাই থাকো
উম উম তাৰ পাই তাৰ পাই আমি নাখাওঁ বাৰু আমি কিনি খাওঁ চাহটো চাপ্লাইহে দিওঁ
অহ অহ তথাপিও ঘৰত যোনটো বনোৱা চাহ আৰু সেইটো চাহৰ নিচিনা হব নোৱাৰে বাৰু
উম উম উম মানে আমাৰ ঘৰত এ এতিয়া মেচিন নাই যে সেইটো বনাবৰ কাৰণে সেইকাৰণে আমি চাপ্লাইটো দি দিওঁ আও উম
উম।
তাৰপৰা এইবাৰ পিছে পুখুৰীত মাছ দিলে নে নাই?
উম এইবাৰ বেছি দিয়া নহল মানে কি হ'ল তোৰ, যোৱা বছ যোনখিনি মাছ আছিলে
উম
সেই মাছখিনি মানে এইবাৰ বিকিবলৈ অকণমান অসুবিধা হল মানে ৰেটটো অকমান কমাই দিলে ভাবিলো নষ্ট হৈতো নাযায় ন। পুখুৰীতে থাকিব আৰু ডাঙৰ হ'ব বিশেষকে সেইবাবে তোৰ এইবছৰ দিয়া নহলে নেক্সট বছৰ দি দিম এইবাৰ সেইটো কাৰণে মাছ অলপ কমকে দিলো পুখুৰী
অঁ অঁ।
এইটো কাৰণে বেছি নাই দিয়া, সাত কে জি নে আঠ কেজি কিবা এটা দিলে বাৰু।
অঁ অঁ।
সেইফালদিও পইচা এটা ওলাই থাকে। থাকে বাৰু দেই নাথাকে বুলি নকওঁ। উপাৰ্জনৰ পথ এটা সেইটো দিও আছে।
উম উম।
বাকী বৰ্তমান এই কৃষকসকলক যিটো চৰকাৰে সুবিধা দিছে।
উম।
সেইটোও অকনমান মিহলি হৈ গৈছে আৰু।
তাকে।
তেনেকে চলি থকা হৈছে আৰু। বাকী ইনে পঢ়া শু। শুনা কেনেকুৱা হ'ল মানে এইবাৰ চেমিষ্টাৰ টো কেনেকুৱা গ'ল।
এইবাৰ ভালেই গৈছে বাৰু।
আহ।
অহা বছৰ চৰ বি এ কমপ্লিট হ'ব মোৰ। অহা বছৰলে বোলো বি এ কমপ্লিট। হৈ যাব।
উম ঠিকে আছে ভালদৰে পঢ় আৰু এক বছৰহে আছে ন।
উম উম।
বাকী মেজৰ কিহত আছিলে অ অ। বাকী মেজৰ কিহঁত আছিলে।
দৰ এডুকেশ্যন।
উম ঠিকে আছে। তাৰ পৰা কি প্লেনিং কৰা হৈছে।
তাৰ পৰা ভাবিছো এইবাৰ টেট চেট কিবা ওলালে দিব লাগিব। আছাম পুলিচতো এপ্লাই কৰি থোৱা আছে।
অ। দে দে। বৰ্তমান সময়কণত চাকৰি এটা বহুত প্ৰয়োজন হয়।
উম উম। বাকী তেতিয়া হ'ব দে আও তেতিয়া কিনো পাতিম আৰু।
বাকী হ'বই। এ অ ঠিক আছে দে।
উম অ অ হ'ব।